হেল্ল'।
অ', কি খবৰ?
হেল্ল'।
হেল্ল'।
অ', শুনা পাইছানে?
অ', পাইছো পাইছো। আৱাজটো ভালকে অহাই নাই।
হেল্ল'।
অ' শুনিছ?
অ' কও।
অ' পৰীক্ষা শেষ হ'লনে নাই?
পৰীক্ষা আছে কালি শেষ পৰীক্ষাটো আছে।
কি আছে?
কালি চাইক মনোবিজ্ঞান আছে।
অ' অ' মোৰ শেষ হ'ল যোৱাকালি শেষ হ'ল।
অ' ভাল হ'লনে?
হৈছে আৰু লিখিছো এতিয়া কি হয় ধৰিবই পৰা নাই।
অ' তহতৰ মানে কিমান নম্বৰৰ পৰীক্ষা পাতে?
আমাৰতো এনেই কিছুমান প্ৰেক্টিকেল থকা পেপাৰ থাকে ন। সেইবোৰত আহ ষাঠি নম্বৰকে থাকে আৰু নহ'লে প্ৰেক্টিকেল নাথাকিলে এশকে থাকে।
আহ। মানে এ আমাৰো সেনেকুৱাই পঞ্চাশ কি মানৰ থাকে আৰু যদি প্ৰেক্টিকেল থাকে তেতিয়া কমৰ। আৰু এতিয়া পৰীক্ষাৰ পিছত কি কৰিবি বুলি ভাবিছ? হেল্ল' হেল্ল' হেল্ল'